অ'
হেল্ল'
শুনিছানে হেল্ল' হেল্ল' হেল্ল' হেল্ল' এ মই এনেই আছো তোৰ ভাগৰ নেটৱৰ্কটো ভাল নহয় নেকি।
উ
কি কৰি আছ?
মই এই কাম জেগাত গা ধুব
ত বাকী খবৰ খাতি ভাল নহয়। হেল্ল' শুনিছনে? হেল্ল'
আৰে মই তোলো বোলো কালিৰ পৰা ফোন কৰি আছো ফোনটো
নেটৱৰ্কৰ প্ৰব্লেম মোৰ যোৱাতে চাগে ফোনটো হল অ। হেল্ল'
হেল্ল'
অ নিয়ে মই। ক চোন কেলে ফোন কৰিছিলি? হেল্ল'